হেল্ল' অঁ কোৱা এই ৰবাচোন আছো ভালে তোমাৰ
ভালে
অঁ এই ইয়াতে যে এইটো যে এশ আশী যে টো যে লাগি গৈছে চবে যে দি আছে ফটো সেইটোত কি নতুনকে আহিব নেকি আৰু
অঁ
আকৌ আহিব
উম
অঁ ঠিকেই দিয়া মোৰো সেইটো গুচি গৈছে অঁ বনাই আছে এইমাত্ৰ গৈছে বনাব মা
অঁ
তোমালোকৰ বনালে
অঁ নাই বনোৱা এতিয়া বৌ বৌ বনাব
অঁ
উম এতিয়া আমাৰ চামাৰ ভেকেচন দিছে
অঁ
উম আমাৰ ট্ৰিপ কিবা এটা প্লেন কৰি আছে ক'ত বা লৈ যাব
অঁ আচ্ছা
এতিয়া সেইয়া-এইটো হোৱা নাই। কোনে কোনে যায় নাযায় কিয়?
আমাৰো সেনেকুৱাই হৈ আছে, চবৰে মানে ঠিক কৰিছে, চবৰে থাকে দিগদাৰেই হয় ন।
অ', মানে, এতিয়া তাতে থাকিব কাৰণেতো মানে প্লেন কৰিছে ন, ত' চব-চবকেচোন তো এলাও নকৰে।
অ', সেইটোৱে দিগদাৰ।
অ'।
আমাৰ আৰু এইটো মাহৰ লাষ্টত কৰিম বুলি কৈছিল কিন্তু মানে লাষ্টত কেইজনীমান ছোৱালীৰ মানে দেত হ'লে মানে সিহঁতে নোৱাৰে দেত দেত এই হেৰি যে হেৰি অঁ ছোৱালীবোৰৰ এইটো হলে সিহঁতে আৰু নোৱাৰে বুলি কৈছিল মানে আগত আৰু কিছুমান কেইটামানৰ প্ৰব্লেম হলে এতিয়া কি বা কৰে
চবৰে অসুবিধা হ'লে
অ'। আৰু দুটামানতো ঘৰতে নাই।
অ', আমাৰো এনেকুৱা হৈ আছে চ কুৱা, আমাৰচোন আৰু লাষ্ট বস্ স্বৰ্ণ, যাব লাগে।
লাষ্ট বছৰ।
অ'।
আমাৰো এইবাৰো, এইবাৰ আমাৰো লাষ্টেই হ'ব।
অ'।
ঘৰলে বাৰু যাব ইচ্ছা কৰিছো, কি বা
উম।
প্ৰথম আমাৰ লগকেইটাই হেৰি কৰিলে, কেইটামান কেইটামান। কৰোঁতে মানে এ ময়ে মানে কেঞ্চেল কৰিছো।
অ', মানুহ হ'লে ভাল। যদি চবে যায়, তেতিয়া মানে মিলে।
অ', সেইটোৱেই, কেইটামানহে বেছি নহয়, হ'লে আৰু এই কেট টামানত কি হ'ব, ভালো নালাগিব, বেছি হ'লে অলপ ভাল লাগে।
অ'। আমাৰো এনেকুৱাই চলি আছে এতিয়া।
উম, তাকে।
চবৰে বেলেগ বেলেগ প্ৰব্লেম, এতিয়া পইচা ল-লৈ কিনেও প্ৰব্লেম ইমান পইচা লৈ আছে, নিদিব এনে এনে।
কাৰবাৰ থাকিব নিদিব, এনেকুৱা প্ৰব্লেম।
অ', সেইটোৱে, আৰু আজিৰ টাইমত এই অকনমান জাগাত গ'লেও পইচা বহুত লাগে।
অ', হয়।
পাৰ্কখনত গ'লেও কিজানি এক হাজাৰ টকা এটা লাগে হাতত। খোৱা লোৱা মিলাই এইবোৰ
হয়।
মোৰতো আৰু ঘৰৰ পৰা অ' ঘৰৰ পৰাতো ওলাব ইচ্ছা নাযায়, ইমান গৰম।
অ', এতিয়া আৰু যিদিনা ওলাবা সিদিনা চাবা বৰষুণ হৈ যায়।
অ', সেইটোৱেইতো মই হেৰিত দেই, কি বুলি কয়, কলেজত জোনদিনাখন নাযাওঁ সেইদিনাখন বৰষুণ দিব, বতৰটো বঢ়িয়া ঠাণ্ডা হৈ যিদিনাখন যাম টেকটেকীয়া ৰ'দ
অ' গুহা
অ'
উম মানে এইটো কি এতিয়া কি, ৰক্ষা বন্ধন আহি আছে ন?
অ', কেতিয়া বা, নাজানো।
উম, চাগে বলব'মৰ পিছত হয় ন?
হয় নেকি, মই ইমান ভালকে নাজানো, কেতিয়াবা। মনতো নাই, আগষ্টত হ'ব নেকি?
অ', আগষ্টতে হয়।
অ', কেতিয়াবা, চাব লাগিব ডেটটো।
অ', তেইছ তাৰিখ চাগে।
অ', হয় নেকি।
উম।
তোমাৰ নিজৰে দাদ-দাদা আছে?
অ', নিজৰ, চাৰিটা।
চাৰিটা?
অ', ডাঙৰ, চবতকে
অ' মা, সৰুটো হ'লে পুৰা মৰম পায়।
উম।
দাদা থাকিলে আৰু মৰম পায়।
ক'লে ভাল লাগে।
আমাৰ মোৰো আছে ন, মানে মোৰ নিজৰ নহয়, মোৰ বৰমাৰ ল'ৰা। দুটা ল'ৰা তাতে মই গ'লে মানে মালি এই সেই জাগাতো যে
অ' অ'।
তাত ঘৰ হ'লে মই গ'লে মানে পুৰা একদম প্ৰিন্চেচ ট্ৰিটমেণ্ট দিয়ে।
অ', মানে নিজৰ নাই এতিয়া?
নাই, মোৰ নিজৰ মানে ভাইটি আছে, সৰু ভাইটি আছে।
তুমি ৰাখি পিন্ধাব পাৰা।
অ', তাক পিন্ধাও।
সেইটোৱে।
যদি ৰাখি বন্ধনত তাতে যাওঁ, তেতিয়াহ'লে সিহঁতকো পিন্ধাওঁ।
অ'।
দিব লাগিব।
অ'।
উম
এনে মামাৰ কিবা পাই আছা নে, আঁচনিতো?
অ', নাই, এতিয়া দিয়া নাই, আগষ্টত দিব নেকি।
অ', আগত পাইছিলা?
অ', পাইছিলো।
অ', কিমানকে দিছিল?
হেৰিকে দিছিল, এক হেজাৰকে দিছিল।
অ'। এতিয়া কিমান দিন পৰা বন্ধ কৰিছে?
এতিয়া, হেৰি পৰা বন্ধ কৰিলে।
তিনি ছ মাহ হ'ল ন
অ নৱেম্বৰত দিছে নৱেম্বৰৰ পৰা বন্ধ কৰিছে
অ ইটো হ'লে ভাল নয়
হা হা
আ আচনিটো হ'লে
অ আছনি টো হ'লে ভাল, মই-মই যোনটো জেগাত মানে থাকো তাতে মানে ভালকে ক'ব গ'লে
হেৰি আছে দুখন কলেজ আছে, কিন্তু এখনত এখন হ'ল তোমাৰ চৰকাৰী আৰু এখন হ'ল তোমাৰ এইটো প্ৰাইভেট। হ'লে প্ৰাইভেট, মই সেইখনত ল'ম বুলি ভাবিছিলো প্ৰথম প্ৰথম, কিন্তু মানে কেইটামানে আৰু ক'লে যে তাতে নপঢ়িবি, যি যিহেতু মানে জোনখন মই এতিয়া কলেজখনত পঢ়ি আছো, সেইখন কলেজ মানে বহুত মানে কি বুলি ক'ম বহুত খাতাৰনাক আৰু বহুত স্ত্ৰীক্ট দিয়ে পৰীক্ষা টাইমত, ত' তাৰে চেণ্টাৰ জোনটো দি সিখন কলেজৰ চেণ্টাৰ যদি ইখনত পৰে মইতো এতে আহিব লাগিব ত তাতে পঢ়াতকে ইয়াতে পঢ়াই গাল আৰু হলেও কিন্তু তাৰে কলেজখনৰ চেণ্টাৰ হ আমাৰ এইখনতে পৰিলে মই পঢ়া খনতে পৰিলে নহলে সিখন কলেজৰ যখন প্ৰাইভেট তাৰে সিখন কলেজৰ মানে ল'ৰা ছোৱালীবোৰ ক'ব গ'লে পাছ কৰে ভাল নাম্বাৰ দিয়ে পাছ কৰে এতিয়া আমাৰ কলেজখনত যেতিয়াৰ পৰা দিলে যোৱা বছৰ মানে বহুত বহুতে ফেল কৰিলে
আচ্ছা
লিখাব
প্ৰাইভেট প্ৰাইভেটত চোন আঁচনিটো নাপায় অ অ প্ৰাইভ অ অকল গভৰমেণ্ট
অ গভাৰমেন্টত সেইনে বোলো ইয়াতে পানিত পইচাকেইটা পানীত ইয়াতে ভৰাই ভাল যিটো পামো
আহ যদি এতিয়া পায়ো আছা
অ আগষ্টৰ পৰা এতিয়া পোৱা নাই
উম নাই
তালে মানে কি কি কৰিছিলা মানে
পালে যেতিয়া পাইছিলো কি কৰিলো জমা জমা কৰিছিলো লাগা টাইমত আৰু ওলাই ল
জমা কিয় কৰিছা আৰু খাৰচা হোৱা নাই
হা হা
মানে বাছৰ ভাড়া সিগিলা মানে হোৱা নাই
বাছৰ
অ
উম মোৰ বহু কাষতে হলাচোন
অ সেইকাৰণে চোন তোমাৰ জামা হৈছে ন বেছি বোৰকচোন ই টো ত ইটোয়ে মানে ভাল কি মামাৰ পইচা দি ইহঁতৰ মানে খাৰচা জি ৰূম ভাড়া
অ নাই মোৰ মোৰ বহুত কাষতে কলেজখন খোজ কাঢ়ি গ'লে পাই
আচ্ছা
ভালে এ সেনেকে নগলে মোৰ কেতিয়াবা আৰু হেৰি কৰে ন সৰু সৰু কুকুৰা খুচুৰা খিনি মানে মাহতেই দি দিয়ে আৰু বাকী মামাও সেনেকে ভৰাই কিনে দিয়ে
মামাহঁতেও ভৰাই দিয়ে সেনেকে বেছি খচৰা নাই হলে আৰু মাৰ লগত সেই যাও এ হেন সেই তাতে যাওঁ কৰিব তাতে গলে আৰু ভালকে ওলাই লও আৰু দুই আঢ় হোজাৰ মান দি তে ভালকে বজাৰ কৰি আনো
অ এতিয়া মায়ে পায়নে কিবা
কিহত
আচনি গিলা
অ মোৰ ফালৰ পৰা
অ নহয় নহয় তোমাৰ মা হঁতে পাইনে অ গভৰমেন্টৰ আঁচনিৰ অ অ এইটোৱে কিমান কি কি আচনি আছেচোন অৰুণোদয় আৰু কি কি অ
এতিয়া দিয়া নাই চাগে পাইছিল কিন্তু আগতে এতিয়া দিয়া নাই নেকি বাৰশকে দিছিল নেকি
অ
অ বাৰশকে দিছে চাগে
অহ এ একবাৰ চোন ডাইৰেক্ আহ কিমান ন হাজাৰ এনেকুৱা দিছিল
অ নাই নাই নাই নাই নাই সেইটো পোৱা নাই সেইটোত নগল মাই
অ
ন হাজাৰ নহয় চাগে দচ হাজাৰকে দিছিল
অহ
অঁ আমাৰ ইয়াতে ফিল্ডত আহি কিনে দিছিল কিন্তু আমাৰ আৰু মায়ে নগল
অ গলে এতিয়া পালে হয়
অ হা পালে হয় হেল্ল' তোমাৰ হৈছে মই কৰিমনে এইবাৰ
এতিয়া মানে
দে তুমি যদি অ দিয়া হ'ব দিয়া নহ'লে মেছেজ দিবা অ